অ কোৱা
ছা
এই আছোঁ দিয়া ভাত পানী বনাই গৈ আজৰি হৈছোঁ। ইমান গৰম।
অ' হয় দিয়া ইমান গৰম। আহিছে আৰু জেঠৰ খৰ
অহ' ভাত বনালা নে?
ভাতকেইটা বনালোঁ।
উম।
তুমি বনালা?
বনালোঁ, এই বনাই কৰি আজ য়ী হয়।
অহ'
সেই বহিছোঁ আৰু ৰেষ্ট লৈছোঁ।
আজয়ী হয়।
উম। খেতি বাতি কৰাই কামত লাগিছে নে নাই অ' কি‌য়নো নাই অহ'
তোমালোকৰ খেতি বাতি কৰে নে নকৰে সফালে কৰে অ নিজৰ নিজৰ আ চে নে
অঁ নিজৰ নিজৰ
আমাৰো কৰো ঘৰতে অঁ ঘৰতে কৰো
হাল বাই হাল বাই হেই কঠিয়া পেলাব আৰু
অ আমাৰো এই হাল বাইছে আমাৰো হাল বাই আছে কঠীয়া পেলাইছে আছে আকৌ মানে প্ৰথমে হেৰি ৰুব লাগিব বওঁধান ৰোব লাগিব তাপাছত আকৌ খালি ধান ৰোব লাগিব অ বঁও ধানো লাগে নহলে জলপান লাগে যে
অ পৰহি কালি এনেকে ট্ৰেক্টৰ দি কৰিলে আৰু ট্ৰেক্টৰ দি মানে হাল অ হাল বালে আৰু আমাৰ তাপিছত এতিয়া কঠিয়া পেলাব আৰু
অ আমাৰ ট্ৰেক্টৰ দি নাবায় আমাৰ নাঙল যুৱলি ল ইহে বাই অ গৰু দি হালোৱা গৰু আছে নহয় অ হালোৱা গৰু নাঙল যৱলি লৈ
আমাৰ ইয়াত তেনেকে মানে হেৰি নাই দিয়া এতিয়া গৰু দি নাঙল দি নামাৰেই এতিয়া মানে চব এনেকে ট্ৰেক্টৰে লগাত
অ অ অ আজিকালি কিছুমান ঠাইত হৈছে ছে সামগ্ৰীবোৰ পাবলে নাই অ মানে হেৰাই গৈছে আমাৰ আছে অ সোনকালে হয় সেইটো হয় পইচা কেইটা যায় যদি সোনকালে হয় অ
আৰু মানে কি সোনকালেও হয় আৰু তোমাৰ কি হয় বহুত খিনি মাটি মানে কম
অ অ কম সময়ত মানে অধিক কাম হয় হয়নে অ আমাৰ হালো বাই ক কিছুমানে ট্ৰেক্টৰো লগায়
অ তে ক্টৰো লগাই ন সঁজুলিবোৰ মানে তোমালোকৰ আছে ন গোটেই অ মানে তোমালোকৰ সঁজুলিবোৰ আছে আমাৰ মানে নাইকিয়া হৈ গল যেতিয়া ব্যৱহাৰ ব্যৱহাৰ নোহোৱা হ'ল নহয় অ অ মই আছে অ
অ তোমাল আছেনে
আমাৰ মানে তাকে মই কৈছো যে হেৰি নাইকিয়া হৈ গৈছে এতিয়া লাহে লাহ মানে কি হল নকৰি ন কৰি বস্তুবোৰ তত তত থওতে থওতে থওতে থওতে অ বেয়া হৈ যায় নাইকিয়া হৈ হৈ গৈ থাকে তেনেকুৱা মানে নাইে দিয়া খালি নাঙল নাঙল আছে আৰু নাঙল টো এতিয়া ডাঙৰ হয় নাঙল টো ধুনীয়াকে থৈ দিয়া যায় যে বাকী অলপ সৰু সুৰা বোৰ উম উম কাঠৰ আৰু ডাঙৰ থাকে যে ধুনীয়াকৈ থৈ দিয়া যায় সেইকাৰণে মানে কি এতিয়া লাহে লাহে এই বাকীবোৰ নাইকিয়া হৈ গৈছে দিয়া আৰু ব্যহাৰো নাইকিয়া হৈ গ'ল কেতিয়াবা কিছুমান প্ৰয়োজন হয় মানে এনেকে বন চন চাফা কৰিব
অ অ অসন্তি কোৰ অ কোৰ কোৰ দি লাগে অ আলি কাটিবলে লাগে কোৰ হয়নে আলি কাটি
এতিয়া মানে অ পথাৰতো লাগে আৰু ঘৰতো মানে কি হয় চাফ চিকুণৰ কাৰণে বন বৰ সেইটোৱে সেইকাৰণে মানে সেইকেইটা প্ৰয়োজন খিনি আছে আৰু বাকী এনে খেতি বাতি খিনি নাই নাইকিয়া হৈ গৈছে
অ অ হয় দিয়া
উম কি কি খেতি কৰিবা
এয়া এতিয়া প্ৰথমে বাওধান ৰুম তাৰপিছত আকৌ শালি ধান ৰুব লাগিব বাও ৰোৱাৰ পিছত অ মানে প্ৰথমে বাও কঠ পেলাইছো তাৰ পিছত শালি কঠীয়া পেলাব লাগিব
কঠিয়া ধান মানে থৈ দিছে এতিয়া আগৰ হেৰি কৰি থৈ দিয়া অ আমাৰ থৈ দিছো বাৰু দেই আমাৰ উম আমাৰ এতিয়া কালি মানে হাল বাই হৈছে আৰু হাল বা মানে কি ট্ৰেক্টৰ দি মাটি চহাই হ'ল আৰু এতিয়া লাহেকে আকৌ বৰষুণ নহলে মানে পেলাম বুলি ভাবি আছে ঘৰত এতিয়া বৰষুণটো হ'লে সুবিধা হয় দিয়াসু
আহ হয় দিয়া আহ আহ
তাকে এতিয়া কেতিয়ালে কি হয় সুবিধাটো হলে কৰিব লাগিব দিয়া নিজৰ খেতি বাতি কৰি নিজৰ ধান খিনি হলে বহুত সুবিধা আজিকালি সেইকাৰণে ভাবিছো নাই ঘৰৰ চাউল কেইটা খাবলেও ভাল কিনা
অ', ঘৰৰ চাউল খাব লাগে এতিয়া কিনা চাউল বিলাকত ইমান হেৰি দিয়ে ন' সাৰ দিয়ে ঔষধ দে
ঔষধ দিয়ে অ', সেইকাৰণে মানে আমি ভাবিছো অ', বেছি নহ'লেও নিজৰ অ', বেছি নহ'লেও মানে নিজৰ ঘৰৰ খাব পৰা বছৰৰ কাৰণে।
নানে
উম, অ', মানে আগতে নাজানি ছিলো দেই এতিয়া মানে শিকিছো আৰু গৈ গৈ আগৌ এতিয়া যাওঁ যে।
অ', অ', অ', আমাৰ ইয়াতো অ', বেছি খৰকে নোৱাৰা আৰু মইয়ো ইমান খৰকে নোৱাৰো লাহে লাহে আৰু অ', আমি ৰাতিপুৱা সোনকালে যাওঁ অ', এই দু পৰিয়া সময় নাম যাওঁ ইমান ৰ'দ যে ৰাতিপুৱা যাওঁ আকৌ সন্ধিয়া মানে
অহ, আকৌ ভাটিবেলা সেই তেনেকে মানে ৰ'দটো কমিলে ভাল আৰু।
কষ্ট হয়।
তাকে আমাৰ কেতিয়ালে হয় আকৌ সেইকেইদিন নক অকনমান মানে কষ্ হ'ব আৰু হ'লেও মানে ইমান কথা নাই কষ্ট হ'লেহে ন'। ভাল ফলটো পোৱা যাব দি অ', আকৌ ধান অ', অ', আমাৰও তেনেকুৱা কৰে ৰুবলৈ নিজে যাম। তাৰ পিছত তেতিয়া এ আকৌ কাটাৰ সময়ত আকৌ আকৌ ভাবিছো এনেকে হাজিৰা মানুহ লগাই দিম দাৱনী অ', দাৱনী সকলক অকনমান উম, উম, লাগিব মানে বেছি নহয় চাৰি পাঁচ চাৰি পাঁচ গৰাকী যদি এদিন দুদিনত লগাই দিওঁ আমাৰ মাটি নি
দিনত হ'লে হৈ যায় অ'।
লগ খোৱা-বোৱা
অ', আমি চাহ, চাহ জল পান ৰাতিপুৱা চাহ, জল পা
তেনেকে এতিয়া মানুহো নাই ঘৰত ইমান যে চবেই লগ লাগি কাটিবলে সেইকাৰণে, আমি এই ভজা চাউলৰ ভজা চাউলৰ যে সেইটো নিও ভিজাই থ' ভিজাই থৈ দিওঁ নহয় তাৰ পিছত আলু পিটিকা এনেকে নিওঁ অ', কেতিয়াবা আমি দৈ দি লৈ যাম।
অ', আমিও দিওঁ দেই, আমিও দিওঁ সেই ভজা চাউলৰ জলপান। আকৌ বৰা
তেনেকে অ বৰা চাউল অ আমি আকৌ মানে আৰু এটা দিওঁ এই অ আৰু যে সান্দহটো যে সেই সান্দহটো বনাওঁ নহয় সান্দহ জলপানটো তেনেকে গৰম পানী দি দিওঁ তাত আকৌ তেল নিমখ আৰু তুমি আদা আদা এটুকো লৈ খালেও চাবাচোন অ বহুত ভাল লাগে বহুত ভাল লাগে উম মই সান্দহ ভাল পাওঁ দেই মোক মুখা মুখাকে যে হয় মই সেইকেইটা খাবলৈও ভাল পাওঁ চাহৰ লগত
অ চাহৰ লগতো সান্দহ ভাল লাগে এয়া এয়া বাওধানে দিয়ে আমি সান্দহ খুন্দো বাও ধান বহাই অ বহাই ধুনীয়াকে বহাই দিম নহয় আগদিনা ফুট দি পিছদিনা ফাতাই দিব লাগে
ফাতাই দিব লাগে অ অ মই অ মানে আমাৰ আৰু এটা কি ধান এইতিয়া যে উখোৱা চাউল বুলি
অ সেয়াই খোৱা চাউল
সেইটোৱে তেনেকে কৰে ন বাও ধান দি তেনেকে কেৰাহিত যে অলপ হেৰি কৰি দিয়ে সিজাই দিয়ে যে মানে ফুট
অ আগদিনা ফুট দি ফুট দিওঁতে অকনমান মানে জুই দি থাকিবা নহয় তলত অ পানী দি দি পানীত যেতিয়া ফুট ফুট ফুট আহিব মানে বেলুন ওলোৱাৰ নিচিনা ওলাই যায় যে তেতিয়া থৈ দিব লাগে আকৌ পিছদিনা ভালকে তেতিয়া জুই দিব লাগে তেতিয়া ধানকেইটা ফাটিব নহয়
ফাটি যাব তাৰপিছত তেতিয়া মানে হেৰি আকৌ শুকুৱাব লাগে ন ধুনীয়াকে ধুনীয়াকে ৰ'দত দি শুকুৱাব লাগিব কিন্তু মই মানে এতিয়া ভাবিছো দেই উম মানিব লাগিব অ মানে শুকুৱাই লৈ বানি আনি তেতিয়া মানে ধুনীয়াকে চাফা কৰি অ অ চাফা হেৰি জাৰি কৰি আৰু
পাৰি আৰু সান্দহো খুন্দিব পাৰি আকৌ নহলে
পাৰে পাৰে পাৰে অ মই মোক উখোৱা চাউলক মোৰ মানে উখোৱা চাউলৰ কৰাই গুড়িটো বহুত ভাল লাগে সেইটো মানে মোৰ অপকাৰো নহয় গেছো নুঠে মোৰ
কৰাই গুড়িটো মানে মানে লগতে
লগতে অ অ অ লগতে উম নোৱাৰি নোৱাৰি নোৱাৰি সান্দহ খুন্দোতে তোমাৰ মানে কেইবাগৰাকীও মানুহ মান অকন হলে অ কষ্ট হয় ঢেঁকী দিওঁতে ঢেঁকী দিওতে তোমাৰ কষ্ট হয় মানে পুৰা জোৰে দিব লাগে
অ আকৌ ঢেঁকীশালতে যে হেৰিও পাতি ল'ব লাগিব চৌকা পাতি ল'ব লাগিব কিন্তু কৰাই গুৰি খুন্দিলে তোমাৰ ঢেঁকীশালত চৌকা নাপাতিলেও হয় ভিতৰতে ভাজিও ঢেঁকীত খুন্দিবগৈ পায় হয়নে
অ বিস্কুট চিস্কুট অনাটো কমাইছো যে তাকে এক আমাৰ ঘৰৰ ওচৰৰ চাউল চাউলতো নাই কিনি আনো জানা কিনি আনি পেলাই সেই কিনি কিনি পেলাই তাৰ পিছত মানে মই এনেকে আকৌ ভাজি পেলাই তেতিয়া মিক্সিতে মাৰি থৈ দিও। বহোৱা নহয় অ তথাপিও মানে নাই যেতিয়া মানে তেনেকে অ তেনেকে বনাই কৈ খাওঁ আৰু তথাপি ভাবো দেই পেকেট বস্তু বোৰকে বা কিনি অনা চানা বিস্কুটতকে মানে
অ এইবিলাক আমাৰ ইমান আমাৰ ধুনীয়া ধুনীয়া খাদ্য আছে হয়নে?
একদম বিশেষকে আমাৰ ৰাতিপুৱা খোৱা বহুত বহুত বস্তু আছে চাবাচোন ৰাতিপুৱা খাবলে সেইকাৰণে মানে চানা বিস্কুট নাখালে নাখায় মই আৰু এটা মানে বনা পি পিঠাগুড়ি খুন্দি থৈ দিওঁ যে একেচ থৈ পেলাই এই ভাপত দিয়া পিঠা যে মই খুব ভাল উম উম বহুত ভাল মাজত তুমি মিঠৈ সোমাই দিবা নহয় উম উম বহুত তোমাৰ এনে ভাপতহে দিলা তাত একো নাই ভাবাচোন একো নাই তেলো নাই আনকি তাত একো তুমি যদি তুমি যদি মাজত থৈ অকণ ভৰাই দিয়া তেতিয়া তোমাৰ একো নাই খালি তুমি বিনা চে অ চেনী নিদিয়াকে চাহ কাপ অ চেনী নিদিয়াকে চাহ কাপ বনাবা তাচত পিঠাত মিথৈ আছে অঁ হয় চেনীও খাব নালাগে তুমি উম কমাই খাব লাগে। মই খুৱাই হৈছোঁ দিয়া পাৰিলে মিথৈ অকনমান কেতিয়াবা খাওঁ তাৰপিছত তেনেকে নোখোৱাই হৈছো ভাহ হ গল মল ত কে খেতি বাতি আমাৰো মানে যোৰ যাৰ চলি আছে ছে আৰু পথাৰৰ খেতি কৰালৈ সেইকাৰণে মানে মই তোমাকো সোধো ঠিকে আছে বাৰু ন ভাল আহিবা বাৰু কেতিয়াবালে হ'ব দিয়া অ